ফোন কৰিছিলা নেকি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
কিবা কথা কবা
অ মানে আপুনি যে কৈছিলে সেইনাখনন কিবা ভ্ৰমণ কৰ'বাত ফুৰিবলৈ আপোনাক কম বুলি কৈছিলে ম বো সময় আজি ফ্ৰী টাইম পাইছো বোলো আপোনাৰ লগত কথা পাতো আপুনি ফ্ৰ আছে নহয় ন
অ ফি আছো দিয়া কব পাৰা
অ অ মানে কি আপুনি হেৰি কি আপুনি এ হেৰিত যাম বুলি কৈছিলে নেকি শিৱসাগৰ নে কত টিলিঙা মন্দিৰ এনেকে কিবা যাম বুলি কৈছিলে নহয়
অ অ টিলিঙা মন্দিৰ টিলিঙা মন্দিৰ পৰা মই আহিলোগৈ এতিয়া মানে মোৰ যাবলৈ ইচ্ছা নাই, যিহেতু মই আহিলোগৈ এবাৰ, এতিয়া আৰু গৈ নাথাকো বুলি ভাবি বিছো।
হয়।
তুমি যোৱা তাৰমানে।
অ', তাকে বোলো আপুনি যোৱা হয় ময়ো গ'লো হয়, কাৰণটো মোৰ লগ নাইকিয়া হৈ আছে যে টিলিঙা মন্দিৰত বোলে এ, গলে গে মন্দিৰত পূজা কৰিলে মানে সেৱা ললে বোলে সেৱা চৰন চুই বোলে হেৰি হয় মন কামনা পূৰ হয় সেই বুলি কৈছিলে শুনি আছো বাৰু কেনেকুৱা কি নাজানো বাৰু বৰ বিশেষ কোনখিন আছে সেইটোও নাজানো বাৰু আপুনি জানে নেকি
টিলিঙা মন্দিৰ আহিলে লৈ যাম দিয়া তেতিয়া মই দেখুৱাই আনিমগৈ ঠাইখিনিও গম পাবা মে বিষয়তটো বুজি পাবা টিলিঙা মন্দিৰটোৰ কি বিষয় তাৎপৰ্যটোো তেতিয়া গম পাবা তুমি আহাচোন বাৰু আহিলে মই তোমাক লৈ যাম আৰু যে, জোনবিল মেলা হয়, তোমাৰ জোনবিল মেলা সময়ত আহিবা, তেতিয়া জোনবিল মেলা চাব যাব যাম একেলগে গোটেইকেইজনে। তোমাৰ ঘ মানুহখিনি গোটেই কেইটাকে লৈ আনিবা।
তোহে নাজানো নহয়।
জোনবিল মেলা তোমাৰ আমাৰ মাঘ বিহু যে মাঘ বিহুৰ পিছতে, মানে এটা মানে এ, বৃহস্পতিবাৰ এটাত আৰম্ভ হয় সিদিনাখন প্ৰথম আৰু মানে অকমান কিবা কিবি হয়, তাৰপিছত শুক্ৰবাৰ, শনিবাৰ, মানে ভৰ হয়, শনিবাৰ মানে বেছি ভৰ হয়। ভি হয় আৰু। তাইছত উম, এ মানে সেইদিনাখনে শেষো হয় যেনিবা। আহিবাচোন। জোনবেলি মেলা চাবৰ কাৰণে যিহেতু মানে এ কিমান ভাল লাগে মেলা, গোটেই মানে অসম ভিত তিত হয়। আৰু বাহিৰৰ বহুত মানে মানুহ আহে সেই মেলাখন চাবলৈ। কাণতো আগৰ যুগত মানে আদিম যুগত যেতিয়া মানে বিনিময় প্ৰথা আছিল। এই বিনিময় পৰ্থাটোৰ কাৰণে মানুহখিনিয়ে মানে বেছি মানে তাৎপৰ্যয়পূৰ্ণ হৈ থাক এয়া আমাৰ জোনবিল মেলাটো। তুমি চাইছানে আগতে?
চাইছো, চাইছো ইমান ভিৰ হয় নহয় সকলোবোৰ বস্তুৱে ওলা বিনিময় পৰ্থা হয় ন তাত। এ, ব বস্তু বস্তু আদান প্ৰদান হয় বুলি শুনিছো আৰু দেখ খিছো বাৰু আপোনাৰ পাহাৰীয়া উউ পাহাৰীয়া মানুহখিনিয়ে থলুৱা মানুহ খিনিৰ লগত তিল, পিঠা আদ হালধি এনেকে বস্তুবোৰ মানে হেৰি সলোৱা সল বিনিময় কৰে আৰু। আৰু বোলে সুপথ, অ', হয়, হয়। ফাৰ্ষ্ট টাইমে যাব লাগে মানে ধৰ, প্ৰথম ৰাতিপুৱাই যাব লাগে তেতিয়া সিহঁতৰ সে সেই সেইমানে সেইটো নাইকিয়া হৈ যায়গৈ মানে, সেই পৰ্বটো নাইকিয়া হৈ তাৰপিছত মানে আমাৰ থলুৱা মানুহখিনিয়ে মেলা, দোকান এইবোৰ হয় আৰু মানে।
তাৰমানে আহিছিলা আটা আমক, সেইটো কাৰণে তুমি জানা।
অ', অ', দেখি দুবাৰ দুবাৰ গলো, যোৱাৰ পিছত, এত এতিয়া মানে উম, বহুত দিন হ'ল চোৱা নাই এতিয়া হয়তো চাগে আৰু নতুনত্ব কিবা ওলাইছে চাগে সেইটো বিষয়ে নাজানো বাৰু, বৰ বিশেষ।
এতিয়া শুনা, এই গোভা ৰজাৰ বিষ য়ে, মানে ধৰা, এ, আগৰ পুৰণা মানু মানে মানুহখিনি শুনিছো আমি পঢ়িছো যেতিয়া কিতাপত নহয় জানো গোভা ৰজাৰ বিষয়ে। গোপা ৰজাৰ মানে ৰজাই উলিয়াই এই মেলাটো। আৰু তাৰ লগতে ধৰা আমাৰ মানে গোটেই মৰিগাঁও জিলাৰ মানে প্ৰশাসন এ, মানে, নিয়ন্ত্ৰণত কামখিনি চলি থাকে। এতিয়া আগৰ তোমালোকে আগৰত যিটো চাইছিলা জোনবিল মেলা এতিয়া বহুত বেলেগ নাইনটিন নাইন পাৰ্চেন্টে বেলেগ হয় গ'ল এতিয়া। এতিয়া মানে বিভিন্ন প্ৰগ্ৰেম থাকে। মেলাত অকল যে মেলাৰ মানে বয় বস্তু উওলোৱাই নহয় বিনিময় প্ৰথাই নহয় মানে। এতিয়া মানে কিছুমান মানে মিনিষ্টাৰ বিলাকৰ প্ৰগ্ৰেমো থাকে আৰু দনাৰো বহুত ঢোল আগতকৈ। সেইকাৰণে মানে কি হৈছে, মানে চাপ চাবলগীয়া আৰু এতিয়াৰ মেলাহ।
অ', অ', অ', এইবাৰ যদি যাব পাৰিব। গোটেই পৰিয়ালটোৱে যাম আৰু। কেইদিনমান থকাকে যাম, তাৰপিছত মেলা চাম, তাৰপিছত গুচি আহিম। এতিয়া জোনবিল মেলাত বোলে বহুতো, বিভিন্ন ধৰণৰ আচ-বাব ঘৰুৱা কিবা পোৱা যায় বোলে হয়নে? শুনিছো বাৰু এতিয়া বৰ্তমান হয় কওকচোন।
তোমাৰ বিভিন্ন মানুহে ধৰা এ কে মানে আমাৰ কাঠৰ আচবাব বিলাক পোৱা মানে আমি মই মানে বহুত কেইবা মানে বিহু জ জাপি যে আমাৰ জাপি বিলাক যে ইমান ধুনীয়া ধুনীয়া সৰু ডাঙৰ কি ইমান যে ভাল লগা জাপি কিছুমান উলিয়াই। আৰু তাতকৈ মানে বিদেশী পৰ্যটক বিলাক যে আহে যে। মানে পৰ্যটক বিলাক আহে দেই যোন বিল মেলাৰ সময়ত বহুত আহে তুমি গ'লেই দেখিবা এতিয়া আগত মানে মানুহখিনি ইমান বুজি পোৱা নাছিল যে এতিয়া মানে আমাৰ জোনবিল মেলাটোৰ বিষয়ে মানে আন্তঃৰাষ্ট্ৰীয় হিচাপে মানে প্ৰচাৰ হ'ল যে সেইটো কাৰণে মানে ভাল লাগে এতিয়া মানুহ বহুত হয়।
হয় এতিয়া মানে কি হয় উ জোনবিল মেলা আৰু আপোনাৰ হেৰি হয় এবাৰ মানে ভাবিছো কইনা কানদা খিলা আপোনালোকৰ তালৈ গ'লে মানে কইনা কানা দাখিল চাম বুলি ভাবিছো। এতিয়া কইনাকানদা হয় হয় এনেই আপোনাৰ ল'ৰা ছোৱালী ল'ৰা ছোৱালী কেইটাকো দেখুৱাব লাগিব। পৰিয়ালটোৱে চাব যাম কাৰণ কিয় সেইটো হেৰিহে দেখিছো কিতাপতহে দেখিছো কিতাপত পুহিছো শুনিছো নয় জানো দেখিছে কিন্তুো ডাইৰেক্ট দেখা নাই ন এবাৰ মানে একদম চাব তালৈ যাম বুলি ভাবিছো সেইকাৰণে এইবাৰ গৰম বন্ধত আপোনাৰ তাত মানে বহু কেইদিন থকাকে যাম বুলি ভাবিছো বুজিছে।
আহিবা মই লৈ যাম।
হম।
তুমি মোক সুধিলা ন কইনাকান দা শিল? এতিয়া সুধা আমি মানে আমি মানে শুনিছিলো। আমাৰ ধৰা কিতাপতো পঢ়িছো আৰু ককা আইতাহতৰ মুখতো শুনিছো কন্যাকান্তা শিলৰ বিষয়ে। তাৰমানে উ উ মানে কোনোবা ৰজাই বোলে পাহৰি গৈছো মই নামটো বাৰু। ৰজাই মানে বিয়া পাতি পাতি আনোতে সেইখিনি ঠাইত মানে কি আছিল ডাঙৰ ডাঙৰ শিল আছিল বোলে। মানে বটা বৰষুণ অহাৰ কাৰণে বোলে সেই ঠাইতে মানে তেওঁলোকে মানে জিৰণি লৈছিল আৰু। কি হৈছিল পাহাৰৰ পৰা মানে শিল মানে বতাহ ধুমুহাত মানে শিলে বোলে দৰা কইনাক মানে সেই ঠাইতে মানে হেঁচা মাৰি মানে। মাৰি পেলাইছিল ওলাব নোৱাৰিল গৈ সেয়ে মানে দৰাক। কইনাই বোলে বছৰত বোলে এবাৰকে বোলে কানদে বুলি কয় আৰু আমাৰ ককা আইতাহঁতে কৈছিল। কিমান মানে শুনিছোঁ বা তেওঁলোকৰ মুখত শুনা তেওঁলোকেও বা তেওঁলোকৰ হয়তো মাক দেউতাক বা ককা আইতাকৰহতৰ মু ত শুনিছিল আমিও তেনেকে শুনিছো নহয় জানো কিতাপত পঢ়িছো কনাকান্তা খেলুৱৰ বিষয়ে।
কান্দে ৰাতি ৰাতি বোলে কইনা কান্দো নোপোৱা যায় বোলে
সেইটো ওচৰ চুবুৰীয়া মানুহখিনিয়ে বোলে আগত শুনিছিল বোলে ৰাতি মাজ ৰাতি কান্দে বুলি কয় এতিয়া মানে ধৰা আগৰ কইনাকান্ন্দা শিল ঠাই খিনি এতিয়া মানে য'ত মানে আমাৰ াই আছে বঘৰাত আৰু নামতটো জানানে তুমি ক'ত আছে
নাজানো বগৰা বুলি শুনিছো বাৰু।
হ
অ এতিয়া মানে তাত উ মানে পঢ়া শুনাৰ ফালৰ পৰাও কিছুমান সুবিধা পাইছে আৰু দ্বিতীয়তে মানে। মানে কনিয়াকৈ মানে পৰিপতি কৰি সজাই পৰাই ৰাখিছে এখন কমিটি বনাই লৈছে এতিয়া আগৰ কিছুমান মানে তাত বহুত মানে কিবা কিবি উ মানে সমস্যা হৈছিল যে সেইটো কাৰণে মানে গাঁৱৰ ৰাই জৰ এতিয়া তত ভনানত ৰাখি থাকে আৰু
অ আৰু সেইফালে বোলে আছে শুনিছো মহেশ ধাম বোলে অকণমান অলপ আগত গ'লে বোলে হেৰি কি কয় মহেশ ধাম বোলো এটা মানে হেৰি মন্দিৰ মানে শিৱ মন্দিৰ পোৱা যায় বুলি শুনিছো মহেশ তামো যাম বুলি ভাবিছো কিন্তু কথাটো হল শুনিহে যাবলৈ পৰা নাই মহেশ তামত বোলে গলে হেৰি হয় কি কয় শিৱ পূজাৰ সেইবোৰ মানে শিৱ ৰাতি পাতে মহেশ ধামৰ বোলে গৈ মনৰ কামনা পূৰণ হয় বোলে হয়নে মানে সেই বুলি শুনিছো মহেশ ধাম মানে শিৱ বাবাৰ কিবা এটা ৰূপ মানে কিবা হেৰি আছে বুলি শুনিছো বাৰু এই বগৰাতে বঘৰাাৰ পৰা অকমান আগুৱাই যাব লাগে তেনেকে শুনিছো বাৰু দেই গলচেপা গলচেপা হয় গলচেপা মন্দিৰো হয় হয় এ যাওঁতে ইয়াৰ পৰা যাওঁ আহ যাওঁতে আপোনাৰ বাওঁ চাইডে আৰু ইয়াত আপোনালোকৰ তাৰ পৰা আহতে সু চাইডে মানে গলচেপা মন্দিৰ আছে দেখ শিকিছো কিন্তু তাত মানে তেনেকে সোমাই পোৱা নাই আৰু তাত বোলে বহুতো বৰ বিয়া বৰ বিয়া পাতে বোলে সেইবও সুধিছো বাৰু আমাৰ এইটো চাইড হয় হয় হয় আমাৰ আমাৰ ই হয় আমাৰ এইটো চাইদৰ মানুহ কেই কেইগৰাকী মান কেইযোৰ মান বৰ বিয়া মানে হৈছিল মানেহে তাক মানে
অ আহিবা মানে গলচপা মন্দিৰত মানে এ বাহ কাৰ্য সম্পন্ন কৰে নকৰা নহয় মানে ধৰা কিছুমান লুকাই চুকাই হোৱা বিয় বিলাকৰ তাত মনে মনে পাতেগৈ এখন কমিটি আছে কমিটে মানে সেই মানে বিবাহ কাৰ্য সম্পন্ন কৰে দেই মানে এজনীয়া নহয় সদায় মানে যিকোনো এটা অনুষ্ঠান কমি থাকে ত কি নহয় জান সেই কমি খনৰ মান মানে উ অনুমতি সাপেক্ষেহে পদা হয়
হয়
ইয়াত মানে ধৰা কোনো মানে নিজাববীয়াকে পাতিব নোৱাৰে আৰু তাত পূজাৰী থাকে মই মানে গৈে থাকো যে মাজে মাজে সেইটো কাৰণে মানে মই উম জাগিত গ'লে মানে সোমাওৱে গলচেপা মন্দিৰত
হয় হয়
মনে চাকি বন্তি দি
শিৱৰাতি হয় হয় শিৱৰাতিত গৈ বহুত ভাল লাগেই লাগে চাগে হয়
অ অ হয়
শিৱৰাতি
শিৱৰাটীত ভাল লাগে আ
হয় হয় এনেও মই মন্দিৰত শিৱ শিৱৰাতি যাওৱে বাৰু গৈ বহুত ভাল লাগে কাৰণো কিয় কাৰণে সকলো মানুহ গোট খাই ন বিভিন্ন ধৰণৰ ক'ত দূৰ দূৰণিৰ মানুহ গোট খাই হয় নে তেতিয়া এতিয়া গৈ বহুত ভালেই লাগে বাৰু হয় মই যাম দিয়ক অ নিশ্চয় নিশ্চয় গৰম বন্ধত এইবাৰ গৰম বন্ধত ল'ৰা ছোৱালী কেইটা ল'ৰা ছোৱালী কেইটাৰ লগত পৰিয়ালটো গোটেই গোটেই কেইটটা মানে গোটেই ফেম পৰিয়ালে যাম বুলি ভাবিছো আপোনালোকৰ তালত তাৰ কেইদিন মমান থাকি তাৰ পৰা আপোনাৰ আপোনালোকৰ সেই ঠাইৰ মানে উম বিশেষ ঠাইবোৰত ঘূৰিম বুলি ভাবিছো
আহিবা মই তোমাক লৈ যাম আৰু